হেল্ল, অঁ কি কৰি আছা? মই আছো ৰবা মোবাইলতে কিবা কৰি আছিলো।
অ, মইও এনে আছিলো কিবা এটা চাই। ভাত হ'ল নে?
অ ভাত হ'ল ৰবা খাৱানে খাওঁ আৰু। তুমি খালা?
অ নাই নাই আমাৰ হোৱা নাই ৰবা।
অ।
বাকি কি চাই আছিলা ফোনত?
এ ফটো এডিট কৰি আছিলো।
হয় নেকি?
কালি মানে ফটো উঠিলো উঠি কাৰণে এতিয়া ভাবি আছো এডিট কৰি লও একেলগে তাৰপিছত আৰু একেলগে প'ষ্ট কৰিম।
অ ঠিকে আছে দিয়া আজিকালিতো আৰু বাৰু ফোনটোতে সকলোৱে তেনেকে বিজি থাক থাকিব লগা হয় দিনৰ দিনটো।
উম আজিকালি মোবাইলতে চব পঢ়াৰ পৰা আদি কৰি অফিচৰ কামো মোবাইলতে হয়।
হয় হয় তোমাৰ আজি কালিতো বিভিন্ন ধৰণৰ কিতাপো মবাইলতে পঢ়িব পাৰি আৰু।
উম ষ্টৰি তৰি চাব পাৰি ধুনীয়াকে আগতেতো আমি সাধু শুনিছিলো আজিকালি আৰু ষ্টৰি মোবাইলতে চাব পাৰি মইতোন ভাত খোৱাৰ টাইমত সদায় মানে ষ্টৰি লাগিবই আৰু মোক।
হয় নেকি তুমি ভাত খোৱা টাইমতো মানে ফোন চাই কিনে খোৱা নেকি?
অ হেৰি কি কয় এইবিলাক কাৰ্টুন ষ্টৰিবিলাক যে থাকে।
উম।
ষ্টৰি লগাই লও তাৰপিচত খাও আৰু সেনেকে।
হয় বাৰু তেনেকুৱাই আজিকালি তোমাৰ ৰাতিপুৱা উঠাৰ পৰা ৰাতি শুৱালৈকে সকলোবোৰ মোবাইলতে তোমাৰ কিবা জানিব লগা হলে পঢ়িব লগা হলে সকলোবোৰ মোবাইলত তে আৰু তুমি যদি কিবা বস্তু আনিব খুজ জা ঘৰতে বহি ফোনটোত অৰ্ডাৰ দিলে আহিয়ে যায় আৰু।
উম সেইটো। এতিয়া আমাৰ বিয়া আহি আছে বিয়াৰ কাৰণে কাপোৰ মই মোবাইলতে অৰ্ডাৰে দিছো আহি পাব আৰু এইকেইদিনতে।
হয় হয়। তোমাৰ এই মোবাইল ফোনটোৰ জৰিয়তে আমাৰ বহুত সুবিধাও হয় দিয়াচোন তাৰ লগতে। সকলোবোৰ বস্তুৰে অসুবিধাও থাকে, এতিয়া
উ।
সু সুবিধাবোৰ তোমাৰ মতে কি কি মানে মোবাইল ফোনৰ পৰা আমাৰ কি কি সুবিধা হ'ব
আমাৰ সুবিধা যেনেকে হেৰি এয়াৰপৰ্টৰ টিকেট কাটিব পাৰি, ট্ৰেইনৰ টিকেট কাটিব পাৰি। সেইবিলাক ইজি হৈ নোযোৱাকে হৈ যায় তাৰ পিছত অফিচৰ ঘৰত বহি কেনে কৰিব পাৰি তাৰ পিছত আছ কাপোৰ চাপোৰ এতিয়া ধৰি ল ইমান গৰমত ওলাই যায় কাৰণে দোকানত যিহেতু বেছি দাম হয়। মোবাইলত আৰু কম দামতে পাই যায় এপবিলাকত
হয় হয় এইবিলাক বিভিন্ন ধৰণৰ সুবিধা আছে তাৰ লগতে তোমাৰ এতিয়া আগতে যেনেকে আমি কিবা টা ধৰি লোৱা ঘৰত কিবা উৎসৱ পাতিলো বা কিবা তেনেকুৱা সকাম পাত তিলে এতিয়া যেনেকে আমি মানে গৈ কিনেহে তেনেদৰে মানুহ বোৰক মাতিব লগা হৈছিল কিন্তু আজিকালি তোমাৰ মোবাইল ফোনৰ দ্বাৰা তুমি ঘৰতে থাকি দূৰত থকা সকলোবোৰ লোকৰ সৈতে তৎক্ষণাত যোগাযোগ কৰিব পাৰা। আৰু সকলোবোৰ খবৰ মানে মিনিটতে তুমি অ তেওঁলোকক দিব পাৰা আৰু দূৰত থকা তাৰ লগতে তোমাৰ অনলাইন শিক্ষ ক্ষা আৰু জ্ঞান আহৰণৰ বাবেওতো আজিকালি বহুত সুবিধা ন মোবাইলৰ জৰিয়তে।
উম এতিয়া ধৰি লোৱা বাহিৰত কোনোবা মানুহ আছে দূৰত মোবাইল নাথাকিলেতো ই যোগাযোগ কৰিব নোৱাৰোৱে এতিয়া আৰু আছানিছে মানে ভিডিঅ' কল কৰিব কৰি চাব পাৰো কথা পাতিব পাৰো। ধুনীয়াকে আৰ অকই কৰি যায়।
হয় হয় তোমাৰ সকলোবোৰ বস্তুৰে মানে সঠিককে যদি ব্ৱহাৰ কৰো আমি তেনেহলে আমি উপকৃত হ'ব পাৰো কিন্তু যদি আমি লগাতকে বেছি ব্যৱহাৰ কৰো তেনেহ'লে আমাৰ নিজৰে ক্ষেত তিয় হ'ব পাৰে যেনেদৰে আমি যদি এতিয়া মোবাইল ফোনটো অ নবৰতে তোমাৰ মানে ৰাতিপুৱা উঠাৰ পৰা ৰাতিলৈ চাই থাকো তেনেহ'লে আমাৰ চকু বা স্বাস্থ্যৰ বিভিন্ন ধৰণৰ ক্ষতি হ'ব আৰু মানে মোবাইলৰ প্ৰতি তোমাৰ এনেকোৱা এটা এডিশ্চন হৈ যায় যে তুমি মানে চালে চাই থাক কিবা লাগে মানে এৰিব নোৱাৰি তেনেকুৱা হয় মনোযোগ দিব নোৱাৰে বেলেগ কামত
অ এতিয়া সেইটো মোৰ লগত হৈছে মই এতিয়া ৰাতি দুটা তিনিটা বজালৈকে মানে মোবাইল চায়েই থাকো মোবাইলটো মানে এৰিব নোৱাৰোৱে আৰু। এনেই হ'লেও মানে মই মোবাইলত ফটো হ'লেও চাই থাকিম যেদি নেতটো নাই। মানে সেইটো বহুত বেয়া হৈছে, উম।
মই বাৰু দিনতো চাওঁ কিন্তু মানে মই ৰাতি বেছি দেৰিলৈ নাচাওঁ লাষ্ট মানে বাৰটা তোমাৰ তাৰে ওপৰত মই মানে ফোন চাই পোৱা নাই বাৰু।
অ মই মানে চাওঁ ৰাতিতো সেইকাৰণে মানে মোৰ এতিয়া চকুত প্ৰব্লেমো হৈছে। ডাক্তৰক দেখালেও চছমা ল'ব দিছে, মানে ৰাতি হ'লে যিহেতু মানে পুৰা মানে পোহৰটো চকুতে লাগে না।
হয় হয় তুমি যদি তুমি যেতিয়া আন্ধাৰ ৰুম এটাত মোবাইলটো এনেদৰে মানে সন্মুখত লৈ চাই থাকা তেনেহলে তোমাৰ চকুৰ বেমাৰ হ'বই।
অ, এতিয়া মানে তথাপিও মানে চোৱাটো এৰা নাই আৰু চায়ে থাকো।
অলপ কমাবা মানে অ দিনত চালে একো নহয় কিন্তু তুমি ৰাতি চালে অলপ প্ৰব্লেম হয় আৰু সেইকাৰণে অলপ ৰাতি তি কমকে চাবা পাৰিলে কামটো কমাই দিবা।
উম, সেইটো আজিকালি আৰু মোবাইলেদি পইচাও ইনকাম কৰিব পাৰি বিভিন্ন ধৰণৰ এপো ওলাইছে।
হয় হয় হয়। তোমাৰটো সকলোবোৰ সুবি ধা মোবাইলতে কিন্তু তথাপিও মানুহবোৰে নিজে বুজিব লাগিব যে নিজে আ কিমান সময় আমি মোবাইলটোত দিম বা অন্য কামত আমি কিমান সময় দিম যদি তুমি আ অনবৰতে মোবাইলটোকে লাগি থাকো বিভিন্ন ধৰণৰ কাম বাৰু মোবাইলতে হয় দিয়াচোন তোমাৰ পঢ়াৰ পৰা বা কিবা আৰু তেনেকুৱা তথাপিও আমি যিবোৰ আমাৰ দৈনন্দিন কাম সেইবোৰ কাৰণ আমি মানে আ কামৰ বাবে সময়টো উলিয়াই ল'ব লাগিব যদি মোবাইলতে লাগি থাকো তেনেহ'লে পিছলৈ আৰু মোৰ দিগদাৰ হৈ যাব ন।
অ সেইটোৱে মানে। মোবাইলটো এনি টাইম চাই থকাটো ভাল নহয় ব্ৰেইনৰ কাৰণেও বহুত বেয়া, চকুৰ কাৰণেও বেয়া আৰু এই এটা লাগি যায় আৰু মানে সেইটোৱে চাই থাকিব মন যায়। আগতে বাৰু আমি যেতিয়া স্কুলত পঢ়িছিলো তে তেতিয়া বাৰু ইমান চোৱা নাছিলোবএতিয়া আৰু যিমান মানে জেনেৰেশ্যনটো আগবাঢ়ি আহি আছে চব চব এতিয়া ইন্টাৰনেটতে হয় মোবাইলতে হয় কম্পিউটাৰত হয় সেনেকুৱা ধৰণৰ।
হয় হয় আগতে যেতিয়া আমি স্কুলত গৈছিলো তেতিয়া ইমান এটা চাবলৈ মানে আ সময় পোৱা নাছিলো যিহেতু দিনটো স্কুলত থাকো বা ৰাতি দুপৰীয়া আহি কিনে তেনে আৰু ভাত খাই অলপ সুৱা যায় আৰু। টিউচন বা কিবা এইবোৰ আছিলে কিন্তু আজিকালি আৰু তোমাৰ যেনেকুৱা কলেজত যিহেতু সকলোবোৰ তোমাৰ নটিচ বা বিভিন্ন ধৰণৰ কথা তোমাৰ মোবাইলত তেই দিয়ে মেছেজত ওৱাডচআপ কৰি গতিকে অনবৰতে মানে মোবাইলটো লাগিয়ে থাকে আৰু।
উম আজিকালি ফৰ্ম ফৰ্ম ফিলআপ কলেজৰ যিমান যি হয় চব মোবাইলতেই গম পাওঁ। আৰু এতিয়া ধৰি লোৱা কলেজৰ এডমিশনো সেনেকেই হয়। আৰু এইবিলাক চাকৰি-তাকৰিৰ। যোনবিলাক ফৰ্ম ফিলআপ সেইবিলাকটো চব মোবাইলে দি মানে গম পোৱা যায় আৰু যে এইটো চাকৰি ইমান এতিয়া আহি আছে ছে ফৰ্ম ফিলআপ কৰিব লাগে।
হয় হয়। তোমাৰ সকলোবোৰটো ফৰ্ম এতিয়া আমাৰ কলেজৰ যি কাম হয় চব মোবাইলতেই দিয়ে আৰু আমি একেবাৰে মানে ফাৰ্ষ্ট চেমৰ পৰা এতিয়ালৈকে যিবোৰ আমি হেৰি কৰো মানে এডমিশন লও ফাৰ্ষ্ট চেম বা চেকেণ্ড কেণ্ড তেনেকে চব মোবাইলে দিয়ে হয় মোবাইলে দিয়ে পইচা দিব লাগে সেইবোৰ আৰু বিভিন্ন ধৰণৰ কামবোৰ তোমাৰ মোবাইলে দিয়ে কৰা হয়।
উম এতিয়া জিপে মোবাইলত জিপে যদি নাথাকে তেতিয়াও প্ৰব্লেম হয় কলেজতটো জিপে দিব লাগে। তা মোবাইলটো লাগেই আৰু। আগতে প্ৰথম প্ৰথম মোবাইল নিয়া নাছি লো কলেজত তেতিয়া মোৰ মানে এইটো প্ৰব্লেম হৈছিল যে মই ক্লাছ টো ৰুমটো কোনটো কোনটো ৰুমত আছে চবতো মোবাইলতে দিয়ে ৰুতিন
হয় হয় চব তোমাৰ ফোনতেই দি দিয়ে আজিকালি তোমাৰ এতিয়া ফটোৰ পৰা ফটো তোলাৰ পৰা হওক ভিডিঅ' গান শুনা ইমেইল কৰা অনলাইন বেংকিং বিভিন্ন ধৰণৰ কামটো তোমাৰ মোবাইলতে কিন্তু তথাপিও আমাৰ মানে শিক্ষাৰ্থীসকলে অহ অলপমান মানে বুজিব লাগিব যে অনবৰত ফোনটো লাগি থাকিলে নহ'ব নিজৰ কৰিবলগীয়া কামখিনি কৰি কিনে অলপমান মোবাইলটো দূৰত থৈ নিজৰ পঢ়া পতিত মানে মন দিব লাগিব আৰু
অহ সেইটো বেংকৰ কামবিলাকো মোবাইলেদি হৈ যায়
অহ আজিকালিতো তোমাৰ সৰু ল'ৰা ছোৱালী বিলাক ফোনটো নোহোৱাকে একো নকৰে সেইকাৰণে মানে তোমাৰ দিগদাৰ হয় আৰু যে মানে ফোনটো নহলে তেওঁ একোৱেই নকৰে ভাত নাখায় বা তেনেকুৱা আৰু পঢ়া পাতিও নকৰে
আগতেটো আমি সেনেকে খেলি চেলি কাৰণে ভাত খালো এতিয়া মোৰে নিজৰে মানে মোবাইলটো নহ'লে ভাত খোৱা নাযায় সৰু ল'ৰা ছোৱালী বিলাকৰ সেনেকুৱাই হৈছে জন্ম হোৱাৰ পিছৰ পা মোবাইলটো দেখাব তাৰ পিছত এনেকে ভাত খুৱাব
হয় আৰু আগৰ উম
ইয়ো এতিয়া মানে মোবাইলটো নহলে মানে নপঢ়েই এনে পাঢ়িব পাৰে কিন্তু বাহানা কৰি কেনে মোবাইলটো লাগে যে মোবাইলত কিবা দিছে সেইবুলি কৈ
উম স্কুলৰ তোমাৰ চাত মানে টিচাৰ বোৰেও মোবাইলতে দিয়ে যিটো মানে এতিয়া বাহানা হৈ গৈছে আৰু যে মোবাইলত পৰা সকলো কৰিব লাগে
কিন্তু যদি এতিয়া যদি এনেকে থাকে মানে মোবাইলটোকে যদি এনেকে লৈ থাকে পিছত পিছলৈ কিন্তু প্ৰব্লেম হব তোমাৰ স্বাস্থ্যৰ লগতে বিভিন্ন ধৰণৰ তোমাৰ মানসিক চিন চাপ বাহ বিভিন্ন ধৰণৰ তোমাৰ মানে যেনেকুৱা থাকে আৰু বেমাৰ ত সেইবোৰ হ'ব আৰু যদি এনেকে থাকে সকলোবোৰ ল'ৰা ছোৱালী
অহ সেয়েটো স্কুলত বাৰু যালে বাৰুতো স্কুলতে মানে নোটছখিনি দিব পাৰে মোবাইলত নিদিলেও হয় যিহেত ত আগৰ পৰা এনেকে চলি আহিছে। আমিওতো সেনেকে পঢ়িছিলো।
হয় হয়। আজিকালি তোমাৰ মানে হোমৱৰ্ক নিদিয়েও
হমৱৰ্ক চমৱৰ্ক নিদিয়ে খালি মোবাইলত লিখিব দিয়ে নোটছ বিলাক আমিতো আগতে স্কুলত যি কৈছিল মেমে সেইয়ে লিখি লিখি গৈছিলো। এতিয়া অলপ থাকিলে মোবাইলত দি দিম চাই ল'বা। সেনেকুৱা কালি স্কুল আছে বন্ধ আছে সেইবিলাক মোবাইলতে পাই পোৱা যায়।
আগতে আমাক ডায়েৰীত তেনেকুৱা কিবা জাননী বোৰ লিখি লিখি দিছিলে কিন্ ত আজিকালি তোমাৰ চব মানে মোবাইলত হোৱাটছএপৰ মেছেজতে দিয়ে।
আগতে বন্ধৰ তালিকা দিছিলে আমাক
হয় আজিকালি নাই তোমাৰ চব ফোনতে আৰু
অ ফ'নতে লিখি লিখি দিয়ে আৰু
তাকেইতো এতিয়া মানে আগতে আমি টিভি চাইছিলো বা কিবা খেলা ধুলা কৰিছিলো আজিকালি টিভি নো ক'ত চাই ল'ৰা ছোৱালীবিলাকে টিভি চোৱা বাদেই দিছেচোন।
আগতে আমি গধূলি হলেই মানে সন্ধিয়া হলেই মানে এনেকে ওলাই যাওঁ। মাৰ পৰা গালি শুনি শুনি গালে কাৰণেও ওলায় যাওঁ এতিয়া আকৌ মানে ল'ৰা ছোৱালীবিলাকে গেম গেমৰ পাগল। গেম মোবাইল টো লৈ কেনে এনেকে মোবাইল চাই থাকিব গেম খেলি থাকিব ল'ৰাবিলাকে। ছোৱালী বিলাকে এতিয়া ইমান সৰু সৰু পৰা ৰিল বনাই থাকিব মোবাইলত।
উম সেইয়াই আৰু। দিয়া নহ'লে পিছত আৰু এদিন কথা পাতিম, আজি অলপ মানে এতিয়া মই কাম কৰো কিবা।
অ অ দিয়া হ'ব দিয়া উম।